হেল্ল', হেল্ল',
হেল হেল্ল',
কি কৰি আছ?
হেল্ল', এয়া এনেই আছো। এয়া আছ ভাত বনাব লৈছো তই কি কৰি আছ আহ?
এইয়া বহিছো বহি আছো।
উম, ভাত খালি?
খালো-খালো উম, হম বাকী ফুৰা মেলা প্লেনিং কৰিছ নে নাই কৰা? হেল্ল', অহ,
ঔ, তই যাবলে ফ্ৰী আছ? তই যাবলৈ ফ্ৰী আছ নাই? হেল্ল', হেল্ল',